হয়।
উম হুম নমস্কাৰ নমস্কাৰ। ভাল আপুনি কেনেকুৱা-
অ ভাল আছো মই এ মইও ভালে আছো, তাৰপিছত কওঁক কি কৰি আছে আপুনি?
এতিয়া অলপমান বজাৰত গৈছিলো। এতিয়া ঘৰত যায়।
বজাৰত কিয় গৈছিলে আক, কি কি আনিলে বজাৰৰ পৰা। অঁ ঠিকেই আছে খোজকাাঢ়ি- অঁ খোজ কাঢ়ি যোৱাটো ভাল, সেইটো অ'ক আজিকালি মানুহে খোজ নাকাৰে, আজিকালি মানুহে- এ বাইকেৰে যায় চাৰি চকীয়া বাহনৰে যায়। সেইবিলাকৰ গলে আৰু কিবা কয় শৰীৰটো যে মানে কিবা কয়। পৰিশ্ৰম নহয় শৰিৰত আৰু শৰিটো এক্সাৰচাইজ- নহয় সেইটো নহলে কিবাকৈ মানুহে ৰোগেৰে আক্ৰান্ত হয়। বুজিছে না মোৰ কথাটো আন এইবাবে খোজকাঢ়ি চলাচল কৰাটো এইটো স্বাস্থ্যৰ পক্ষে ভাল এইটো শৰীৰৰ পক্ষে ভাল। এনেকুৱাও কৰিব লাগে। যিকি নহওঁক কি লৈ আনিলে বজাৰৰ পৰা কি কি লৈ আহিলে।
আজি বেছি কিবা এটা অনা নাই মিঠাতেল- এক লিটাৰ মান লৈ আহিলো আৰু তাৰপিছত- তাৰপিছত পালক এটা লৈ আহিল।
অঁ অঁ
বেলেগ এনে চব্জি। খাব কাৰণে চব্জি ঘৰতে আছে আমিটো ঘৰতেই ই
অহঁ অঁ ঘৰটো উৎপাদন কৰে ন কি কি চব্জি উৎপাদন কৰিছে আপুনি?
আমি- এতিয়া গৰমৰ চিজন ন এতিয়া আঁ বেঙেনা- উৎপাদন কৰিছোঁ তাপিছত কেৰেলা পাই।
আৰু ঝিঙাহ। পিছত ভোল যিটো কৈ থাকে মানুহ ভোল। হয় আৰু শাক চব্জি কুঁহি শাক পায়।
ঘৰতে থাকিম
হয় হয় হয় পাত শাক বুলি কয় সেইটো আছে। ঘৰতে এইটো আমি ৰাসায়নিক সাৰ নিদিয়াকৈ- জৈৱিক চাহ যিটো বোলে গবৰ বুলি কৈ থাকে। সেইটো দিকিনি- উৎপাদন কৰোঁ আমি। তাৰপিছত কওঁক।
ইয়েছ এইটো এইটোৱে বাৰু ঘৰৰ ঘৰৰ খাদ্যটোৱে খাব লাগে। কিয়নো- ঘৰৰ খাদ্য ন' ঠিকে আছে। জৈৱিক চাৰৰে উৎপাদন কৰিব লাগে সেইটো মানে হেৰি স্বাস্থ্যৰ পক্ষে ভাল সেইটো